হেল্ল'।
অ', শুনিছেনে। হেল্ল'।
নুশুনে দেখোন।
হেল্ল'।
হেল্ল'।
অ ', শুনিছেনে।
অ', ক
শুনিছে, অ', অ', অ', কিবা ভাত খোৱা বোৱা হ'ল।
নাই- নাই আপোনাৰ এইয়া মানে খালো বাৰু এবাৰ হেৰি কৰিলো, এতিয়া আপোনাৰ এই নাম গোৱা মানে আমাৰ নাম গোৱা নহয়, আপোনাৰ মানে এই আজি কাইলৈ নাম গোৱা, আজি আপোনাৰ ন নতুন নামঘৰ বনাইছিলে, সিংহাসন স্থাপন কৰিছিলে।
অ', অ'।
আপোনাৰ তালৈ গৈছিলো, তাৰ পৰা আহি পেলাই একেবাৰে খাই দিলো আৰু মানে দু হেৰি নকৰিলো, আজি মানে সিজোৱাহে, এনেকে মানে হেৰি কৰা অ', সিজোৱা বনালো, তাৰপিছত আপোনাৰ নামঘৰৰ পৰা আহি পেলাই তাত খিচিৰি খুৱাইছে কিন্তু খিচিৰি খোৱালে মানে নৰখিলোঁ আৰু দেৰি হ'ব যে।
অ', অ', অ', সেইটোৱে আপোনাৰ গৰমত খিচিৰি বিলাক খাবলৈও ভাল নালাগে নহয় বেছি, পানী খোৱা হয়।
আপুনি আপোনালোকে খালে।
নাই মোৰ এই ল'ৰা ছোৱালী এতিয়া স্কুলৰ পৰা আহিব যে, মই তাকে ৰখি আছো চো, ৰাস্তাত উঠি পেলাই সদায় নিবহি লাগে দুটা বাজিল।
অ', এতিয়া আপোনাৰ অ', হেৰি স্কুল চাগৈ।
অ', আৰ্মি স্কুল- আৰ্মি স্কুল, অ', খুলিছেহে সিহঁতৰ গৰম বন্ধ।
অ', সেইটো কাৰণে।
অ'।
বা ভাত পানী বনাই কৰি চাগৈ ৰাস্তাতে ৰখি আছে চাগৈ আপুনি।
পানী বনালো, তাৰ পাছত বনাই কৰি এতিয়া ইহঁতক নিবলে আহিছো।
কি বনালে পিছে আজি।
আজি এই বলিয়ৰা মাছ ল'লো মই, দুশ টকা কেজি ৰাতি পুৱাই মানে সিহঁতক স্কুলত থ'বলৈ আহোঁতে ৰাস্তালৈ যেতিয়া মাছ অলা এটা পালে মাছ কেইটা ডাঙৰ- ডাঙৰ দেখিলো, ভাল লাগিলে। তাৰপিছত আৰু মোৰ নাই লৈ লোৱাই ভাল। বহুত দাম অ', নাপায় অ'। দুশ টকা কেজি বুলি গ'লে মই ক'লেও নাই ল'ব লাগে, পোৱালি কেইটাই মানে অইন মাছ নাখায়। এই অকল সৰু- সৰু মাছটোহে খায়।
সেইটো বলিয়ৰা মাছটো আৰু খাবলেও ভাল লাগে নহয়, ধুনীয়া হয় আপোনাৰ। ভাল লাগে বেছি সেইটোৱে আৰু মানে বেছি ভাজিব নালাগে আপোনাৰ। সেইকাৰণে মানে হেৰি হয়। হয়, এতিয়া আপোনালোক তিনিটাহে হ'বগৈ চাগৈ খোৱা-বোৱা কৰা।
তিনটা মানে মই বাৰু বিয়া হৈছো বহুত দূৰত যে, থাকো মানে এই ঘৰতে থাকো কোহি আৰু মাহঁতৰ লগত থাকোঁ।
অ'
মই আপোনাৰ বিয়া হৈছোঁ একদম হেৰি এ কৰ্ণাটক, বেংলোৰ।
অ', বা-বা, বহুত দূৰত, আপোনাৰ তাত নাথাকে মানে, ইয়াতে থাকে আৰু মানে।
অ', মই এইয়া কোৱাৰ্টাৰত আছিলো বাৰু। তাৰপাছত কোৱাৰ্টাৰত থাকি লে এতিয়া মানে ছোৱালীয়ে অকন মানে এই ডাঙৰ হ হৈছে যে।
অ', যোৱা বছৰ গুচি আহিলে কোৱাৰ্টাৰ খালী কৰি, এওঁ মানে কৰ্ণাটকৰে হয়। তেওঁ এতিয়া ভূপালত আছে, মই মানে ঘৰত তে শ'লমৰাত ইহঁতক স্কুলত দি দিলোঁ।
অ', এতিয়া মানে ঘৰৰ এ মাহঁতৰ ঘৰত।
অ', অ', মাহঁতৰ লগতে তে থাকোঁ মই।
অ', অকলে আকৌ অসুবিধাও নহয় ভাড়া ঘৰত ল ছোৱালী দুটা লৈ পেলাই ন।
অসুবিধা হয় অ', অহা যোৱা আপোনাৰ এনেই ল'ৰা-ছোৱালী দুটাৰ কাৰণে অকণ দিগদাৰ হয় এইবিলাক টিউচন চিউচন ধেৰ আছে নহয় জামেলা।
জেমেলা সেইটোৱে- সেইটোৱে, ভালেই কৰিছে ঘৰতে মাহঁতৰ ঘৰতে থাক কি হেৰি কৰিছে আৰু এতিয়া ধৰকচোন তালৈ আকৌ আপুনি যাবওঁ নোৱাৰিব কাৰণ আকৌ ল'ৰা-ছোৱালী দুটাৰ স্কুলৰ কথা আছে।
অ', নাই এওঁ ছুটি আহিলে এতিয়া যাম বাৰু। চুটি অহা কথা আছে আহিলে যোৱা অহা যোৱা কৰি থাকোঁ। তাত মানে কি আপোনাৰ থকা অ', থক কা নহয় আৰু অ', মই ইয়াতে মাটিও কিনিছোঁ বাৰু, এইটো এতিয়া অ', ।
কাৰণ আপোনাৰ এনেওঁ নোৱাৰে আমাৰ ইয়াৰ ছোৱালী তাত এনেকে থাকিব নোৱাৰে দে। আপোনাৰ, বাহিৰত মানে কি আৰু ধৰ এনেই আপোনাৰ হেৰি কৰিব পাৰে, তাত গৈ পেলাই আপোনাৰ এনেকেকে পুৰা হেৰি কৰি লয়, এনেই ধৰক এই তাত তে যদি সৰু মানে থাকিলেতেন ল'ৰা- ছোৱালী দুটা সৰুৰে পৰা, তেতিয়া পাইলে পাৰিলে
অ', অ', সেইটোটো হয় ল'ৰা- ল'ৰা-ছোৱালী দুটা মানে কি মোৰ ইয়াতে জন্ম হ'ল যে। এ অ', এতিয়া এইটো কাৰণে এনে মোৰ দিগদাৰ হয় আৰু এ
সেইকাৰণে বোলো নাই তেওঁক নাইয়ো নহয় মই বিয়া হওঁতে তেওঁক কৈ লৈছিলোঁ যে মই ঘৰলৈ নাযাওঁ, মই ইয়াত তে থাকিম, বোলে হ'ব দিয়া এনেকে ক'লে আৰু আগতে ঠিক কৰি লৈছো। যে তাৰপিছত অ', তেতিয়াই আৰু।
ক'বলৈ নাই নহ'লে
পিছত ক'বলে নাই মানে আকৌ দিগদাৰ নহয় ল'ৰা -ছোৱালী জন্ম হোৱাৰ পিছত মাকহঁতৰো মন যায় নাতি লৈ পেলাই গুচি আহ বা নাতি তিনি লৈ গুচি আহ, এনেকোৱা কথা আহি পৰে যে।
আহি পৰে সেইটোয়ে আৰু পিছত আমনি কৰি থাকিব ক'ব নোযোৱা নকওঁ। সেইটো কাৰণে আ কৰি লৈছে এতিয়া চিন্তা নাই আৰু।
এতিয়া চিন্তা নাই,
সেইটোৱে, ল'ৰা আপোনাৰ তেৰ বছৰ চলি আছে নাইনত পঢ়ে, ছোৱালীৰ দচ বছৰ চলিছে। তেওঁ ফাইভত আৰু এ অ', ফাইভত। তাৰমানে শান্তি হওঁ- হওঁ হৈ আছে, আজি হওঁ কালি হওঁ এনেকুৱা হৈ আছে মানে।
হ'ব- হ'ব সোনকালে হ'ব। মানে আজিকালি ছোৱালী বিশেষকে আৰু সোনকালে হৈ যায়। আপোনাৰ মানে ধৰিবই নোৱাৰে মানে পুতুকতে মানে ছোৱালী বিয়া হৈয়ে যায় আজি কালি দহ বছৰতে হৈ, দহ বছৰতে হৈ যায়।
হৈ যায় আজি-কালি পোৱালিবিলাক সৰু- সৰুতে বিয়া হয় যে।
এতিয়া আকৌ এ হেৰি হাজবেণ্ড ছুটীত আহিব যে তেতিয়া আ গুচি যাব তালৈ।
নহয় হাজবেণ্ড ছুটীত আহিলে মই এনেই ঘৰলৈহে যাম। এই তেওঁৰ মাকৰ ঘৰলৈ ফুৰিবলৈ।
অ, তালৈ ফুৰিবলে যা
ফুৰিবলে যাম অ। তাৰপিছত আকৌ আহি যাম আক'। ইহঁতৰ স্কুলো আপোনাৰ পঞ্চাছ দিন বন্ধ হৈ খুলিছে যে বেছি দিন আক' থাক থাকিবলেও নোৱাৰিম।
নোৱাৰিব সেইটোৱেটো স্কুল এতিয়া স্কুলবিলাকে খুলি দিলে যে সেইটো কাৰণে
পূজা কৰোঁতে আপোনাৰ চাৰিদিন, চাৰিদিন আঠ দিন সেতে গুচিয়ে যাব। ছুটি আহিলে ধৰক এমাহ বা এমাহ দছ দিন এনেকে আহিব লাগিব। আৰু বেছিদিন ছুটি নিদিব যে। সেইদিনাখন মাজতে ছুটি লৈ গৈছেহে ডেৰমাহ।
অ, সেইটো কাৰণে।
চব ফালে মিলাব লাগে। দিগদাৰ অ।
মানে বৰ দিগদাৰী, নহ'লে আপোনাৰ নহয়গৈ। কেওফালে মিলাব লাগিব। সেয়া মানে যেতিয়া ল মোক কি কৈছিলে?
আপনাৰ ল'ৰা-ছোৱালী?
মোৰ সেই ল'ৰা এটাই। এই মই ক'বই ধৰিছিলো মোৰ ল'ৰাটো একে সমনীয়া হ'ব বুলি। মোৰো ল'ৰা তেৰবছৰ চলি আছে, ক্লাছ নাইনতে পহে।
নাইনতে পহে, ক'ত পহে?
আমাৰ এতিয়া এই শংকৰদেৱত ইয়াত। সেইটো কাৰণে গৰম বন্ধ চলি আছে বাৰু।
অ, অ গৰম বন্ধ দিছে সিহঁতৰ এক তাৰিখ পা।
এক তাৰিখ পা, এহেতৰ ছয় তাৰিখৰ পৰা দিছে বাৰু।
অ, অ।
ল'ৰাহঁতৰ ছয় তাৰিখৰ পৰা দিছে, সেইটো কাৰণে এতিয়া মানে গৰম বন্ধ চলি আছে। তাৰ নে হেৰি কৰা নাই। সি ভাত খাই স্কুল বন্ধ যে ভাত খালে, ভাত খাই নামঘৰ লগ থৈলে নাগ'লে, তাৰপিছত এতিয়া শুই গ'লগৈ।
অ, অ।
তাৰপিছত মই কৈছো অকমান পঢ়িবই পাৰিলাহেঁতেন। কৈছে নাই একেবাৰে মই পঢ়িম আবেলি সময়ত পঢ়িম দিয়া। এনেক কে বুলি কৈ পেলাই এতিয়া শুই আছে।
অ।
তাৰপিছত মই বোলো নাম্বাৰটো সেইদিনাখনে এনেকে দিলে।
অ, অ মোৰ বা হেৰিয়ে দিছে মোক সখীজনীয়ে দিছে চাগৈ?
অ, তেখেতৰ লগত কথা পাতিলো অলপ আগতে। তেখে লগত কথা পাতিলোঁ। তেখেতে কথা পাতিলে। তাৰপিছত কৈছে খা-খবৰ একো নাই মোক সুধিছে। কৈছে মই নাম্বাৰখিনি দিছো ফোন কৰিছে নে নাই? মই কৈছো কৰা হোৱাই নাই ৰ'ব। লিমিটটো খতমেই হৈ গ'লগৈ নহয়।
অ।
তাছত দুগৰাকী মানৰ লগত কৰিলো। কিন্তু কৰা হোৱা নাছ লে মই বোলো এবা ফোন এটা কৰি চাওঁ। যদি তেখেতে ফ্ৰী আছে বোলো কৰিবই পাৰিম এত তিয়া এনেই থকা সময় এনেই থকা, এতিয়া হেৰি কৰি পেলাই বোলো ফোন সেইকাৰণে মই বোলো কৰোঁ ৰ। আমাৰ আজি সোনকালে এনেই আমাৰ বাৰু ভাত খোৱা দেৰি হয়। স্কুল আৰু আমাৰ বাৰু ই স্কুল থাকিলেও ইমানো দেৰি নহয়, কাৰণ কিয় মানে আমাৰ স্কুল আ আঠটা বজাৰ পৰা, পূৰা আঠটা বজাৰ পৰা স্কুল হৈয়ে যায়।
হৈ যায় অ', অ', অ'।
সেইটো কাৰণে এটা বজাত ছুটী দি দিয়ে, এটা দহ পোন্ধৰত ঘৰ পাই যায়হি মানে বেছি দূৰো নহয় স্কুলখন, সেই তেনেকুৱাত মানে আমাৰ ধৰ ইমান হেৰি নালাগে সময় নালাগে কিন্তু এই তিনিটা বজাত বা আহৈ দুটা বজাত ছুটি দিলে অকণ সময় দেৰি লাগে আৰু আহোঁতে-আহোঁতে ভাত খাওঁতে-খাওঁতে।
অ'।
আমাৰ বাৰু ঘৰত বিশেষ মানুহ নায়, এইয়া ল'ৰা আৰু মই আৰু মোৰ মানুহজনে বাৰু। মানুহজন কামলে কামলৈকে গল বাৰু। তাপাছত এনেই আমাৰ মানে বৰ ডেকাসন আছে কিন্তু বেলেগ আৰু। তাৰপিছত আমাৰ বেলেগ এনেকে এনেই এ গৰৈ মাৰি হয় ন?
আমাৰ হেৰি বৰুৱা চুবুৰী হে। ডেকাৰগাঁও বৰুৱা চুবুৰী, উম।
অ', ওচৰতে।
ওচৰতে অ'।
অ'।
হুঁ
তেখেতে কথা পাতি থাকে বাৰু, ভালে লাগে সেইদিনাখনো কথা পাতিলোঁ। তেনেকে হেৰি কৰি পেলাই। এহ হ হেৰি কৰি। বাকী এনেই কলৈকো ফুৰিব কৰিব যোৱা হোৱা নাই চাগৈ?
ফুৰিবলৈ মানে নাই আৰু, এতিয়া সেই বনাইছোঁহে আ যাম বুলি ভাবিছোঁ আৰু। তাৰ পা অ', তাৰ পা আহিমগৈ।
সেইটোৱে আকৌ তালৈ যোৱা বুলি ক'লে এদিন দুদিনৰ নহয় দিয়কচোন। তাতো লাগিব নহয় সময় যাওঁতে যিদি আপোনাক, চাৰিদিন-চাৰিদিন লাগিব ন?
অ', যাওঁতে চাৰিদিন লাগে আহোতেও চাৰিদিন।
বা যাওঁনতে আহোনতে আঠ দিন যাব, আৰু থকা হব কেইদিন আপ পোনাৰ ন?
বেছিদিন নাথাকোঁ আৰু।
বেছি দিন থকা নহ'ব, সেইটোয়ে আচ ধৰক মানে তাত কিবাকিবি এনেই চাবলগীয়া হলে ধৰক, ফুৰো বুলি ক'লে অকমান ওচৰে পাছৰে ফুৰোঁনতে আৰু সেইখিনি সময় তেনেকৈ গুচিয়ে আকৌ আহি পোৱাই হ'ব। আকৌ নো
ছোৱা।
সেইটোৱেই এনেই বেলেগ আৰু গৰম বন্ধত চাগৈ ক'লৈকো যোৱা নহ'ল আৰু?
গৰম বন্ধত যোৱা নহ'ল বাৰু ইহঁতৰ হমৱৰ্ক বিলাকো ধেৰ-ধেৰ দিছে যে, এইবিলাকো কৰিব লাগে আকৌ পৰীক্ষা আপোনাৰ এই তাই তেৰ তাৰিখৰ পা পালেহিয়ে। প্ৰথমতে আপোনাৰ হেৰি ল'ব ৰিটাৰ্ণ টেষ্ট ল'ব তাৰপিছত আকৌ অৰেল ল'ব এই এইবিলাক ঢেৰ কিবা কিবি লয় আমি স্কুল বিহে বহুত দিগদাৰ।
সে অ', আৰু আপোনাৰ তাত যে আপোনাৰ একে প্ৰগ্ৰেম হৈয়ে থাকে প্ৰগ্ৰেম চগ্ৰেম বিলাক ধেৰ হয়।
অ', আৰু বেছি প্ৰবেম নহয় বাৰু। এনেই পৰীক্ষাতটো বেছি লয় আৰু এ পঢ়াটো কম মানে আজি আপোনাক বুজাইত নহয় কাইলৈ আকা সেই বিষয়ে আকৌ কাইলৈ আকৌ পৰীক্ষা লৈ ল'ব সেই তেনেকুৱা মানে, ডেইলি এক এক্সামে চলি থাকে। এই পোৱালিক সেইকাৰণে ইফালে-সিফালে যাবলৈ দিগদাৰেই মোৰো।
দিগদাৰী। এতিয়াতো আপোনাৰ ক্লাছ নাইনতটো আৰু দিগদাৰী।
অ, তাৰ আৰু ইত এতিয়া টিউচন পোৱা নাই নহয়। কে এইবিলাক আৰ্মি স্কুল চিস্কুলৰ হ'লে অকণ পঢ়োৱাবলেও মাষ্টৰে দিগদাৰ পায়।
ফ আছামিছ স্কুল হ'লে চিন্তা নাই। টিউচনটো য'তে ততে পায়। উম। টো কাৰণে ইংলিছতে হয়।
সেইটো কাৰণে অকণ এই মানে কি আৰু স্কুলত তেনেকুৱা ধৰক আকৌ মাষ্টৰো নাপায় যে।
নাপায়, নাপায়। আকৌ স্কুলৰ মাষ্টৰবিলাকো আপোনাৰ দূৰৈ-দূৰৈ থাকে যে। সেইটো কাৰণে উ দূৰৈত দিব পৰা যায় বাৰু। বাপেক থাকিলে চিন্তা নাই। এতিয়া মই এতিয়া অকলে অকলে চব কৰিব লাগে যে। এ মোমাইকহঁতো ইফালে-সিফালে গুচি যায় কামলৈ ধৰক।
সেইটোৱেই। সেয়া অসুবিধা হয়, অকলে অসুবিধা হয় সেইটো। বহুত দিশ দিগদাৰি হয়।
উম।
একো নাই বাৰু। তেনেকেই এতিয়া যদি ল'ৰা হেৰি হয় তেনেকেই শুই যাব বাৰু। একো কথা নাই তাত। তাততো মানে কি আৰু দিবলৈ হ'লে মাষ্টাৰজনো বহুত চোকা লাগিব ন ইংলিছত। সেইটো কাৰণে। চোকা লাগিব সেইটো সেইটো কাৰণে বাৰু ঠিকে আছে। মই সেইটো কাৰণে ফোন কৰিলো আৰু বাকী ফোন কৰিম বাৰু। আপুনি আপুনিও আপুনি আপুনিও কৰিব, মেছেজ কৰিব ফ্ৰী থাকিলে। তেতিয়া হেৰি হ'লে ফ্ৰী যেতিয়া ফ্ৰী পায় তেতিয়া মেছেজ কৰিলেই হ'ল। মইও তেতিয়া হেৰি কৰি দিম।
অ, অ হ'ব। অ মই মেচজ কৰিম। অ, অ হ'ব দিয়ক অ। অ উম, উম, উম। উম হ'ব দিয়ক অ। ঠিক আছে অ।